হেল্ল'।
অঁ ময়ো কিবা কৰি আছিলা নেকি।
নাই, কোৱা।
অ ব্যস্ততো নাই তুমি।
নাই নাই।
আহ এটা প্ৰশ্ন সুধো তোমাক।
সুধা।
তোমাৰ মতে এনে সফলতা মানে কি হয় কোৱাচোন।
অ মোৰ মতে সফলতা মানে কেৱল বহুত টকা উপাৰ্জন কৰা ৰা নহয় নিজৰ লক্ষ্য পূৰণ কৰা। আৰু আহ সুখী সুখেৰে জীৱন যাপন কৰা।
উম। হয় আহ কিন্তু সমাজত বেছিভাগ মানুহে টকা থাকিলে সফল বুলি ভাবে। সেইটো তুমি ভাবা নে নাভাবা নাজানো কিন্তু সেই বস্তুতটো মই অনুভৱ ক কৰিছো, এতিয়া যিমানে সময় গৈছে সেই বস্তুটো অনুভৱ কৰা হয় যে। অ টকা থাকিলে আচলতে সমাজত এটা সন্মান পোৱা যায় এটা গুৰু গুত্ব পোৱা যায়, যিটো মানে যিখিনি সময়ত টকা নাথাকে সেইখিনি ট সময়ত। অ সমাজৰ মানুহে তোমাক সিমান খিনি গুৰুত্ব নিদিয়ে যেতিয়া তোমাৰ হাতত টকা আহে তাৰ পাছত যিমানখিনি গুৰুত্ব দিয়ে তোমাক।
অ সেইটো কথা সঁচা মানে মানুহে যে টকা থাকিলেহে মানুহক গুৰু- গুৰুত্ব দিয়ে সেই কথাটো সঁচা কিন্তু টকা দৰকাৰ, দৰকাৰ। কিন্তু আহ কেৱল টকাই সকলো নহয়। যদি মানুহ, সুখী নহয়, শান্তি নাপায়, তেন্তে হ তেওঁ। সম্পূৰ্ণ সফল বুলি ক'ব পাৰা নোৱাৰি।
সেইটো হয়। সঁচা কথা কবলৈ গ'লে। সেইটো ঠিকেই কৈছা তুমি কিন্তু আচলতে সফল হবলৈ ডাঙৰ আহ গুণটো তুমি কি কি লাগে বুলি ভাবা আৰু, আহ মই এ এটা ক'ব খোজো যে টকা মানে দৰকাৰ হয়, আ মানে দৰকাৰ নোহোৱা নহয়, আৰু শান্তিও লাগে সুখ লাগে সেইটো আচলতে সকলো তকৈ ডাঙৰ কিন্তু, সমাজে সেইটো স্বীকাৰ নকৰে সমাজে অকল মানে টকাক চাই আৰু টকা চাই পিনেহে মানুহক সেইটো হিচাপেহে গুৰুত্ব দিয়ে। আৰু। এনেই মানে সফল হবলৈ আটাইতকৈ ডাঙৰ গুণটো কি লাগে বুলি ভাবা তুমি।
মোৰ মতে সফল হ'বলৈ চবতকৈ ডাঙৰ অ গুণটো হ'ল ধৈৰ্য। ব যদি ধৈৰ্য থাকে তেন্তে সকলো আহ বস্তুৱে সহজ যদি ধৰিছ নাথাকে আজিকালিৰ দিনত একেবাৰে উম নোৱাৰে আৰু জীয়াবৰ কাৰণে ধৈৰ্য নাথাকিলে
উম ধৈৰ্যটো হয় অ ধৈৰ্য টো বহুত খিনিয়ে লাগে ধৈৰ্য টো খুব এটা জৰুৰী মানে এটা দিশ হয় আমাৰ জীৱনত কিন্তু তুমি এনে ধৈৰ্যৰ লগতে পৰিশ্ৰম লাগে বুলি ভাবা নে পৰিশ্ৰমতটো কিমান খিনি গুৰুত্বপূৰ্ণ এ মানে সফল হ'বৰ বাবে
উ পৰিশ্ৰমটো একেই আহ সমানে গুৰুত্বপূৰ্ণ আহ পৰিশ্ৰমৰ অবিহনে মানুহে সফল একেবাৰে হব নোৱাৰে আহ বহুতো মানুহে আহ পৰিশ্ৰম কৰে কিন্তু ধৈৰ্য নথাকে তেওঁলোকৰ পিছলৈ যায় আহ সফল একেবাৰে হ'ব নোৱাৰে অলপ হয় অলপ মানে উম তেওঁলোকে পায় ঠাইতো কিন্তু শান্তি বা সুখ এইবোৰ ভালদৰে নাপায় ধৈৰ্য থাকিলেহে এইবোৰ সকলোবোৰ আহিব আৰু আৰু পৰিশ্ৰমো লাগিব লগতে
উম ঠিক কৈছা আৰু যদি যদি কোনোবা সফলৰ ঠাইত যদি কোনোবাই বিফল হয় তেনেহলে কি হব সেইটো কি পাবা তুমি
অ সফল মানে হ'ল অ ক'বলৈ গ'লে ইটো এটা লেচন মানে শিক্ষা যে আহ ইটো দি তুমি আহ গম পোৱা যে
অ
এই বস্তুটো এনেকে নকৰে বেলেগ ধৰণেও কৰিব পাৰি সেই বস্তুটো গম পোৱা কিন্তু সফল অল একেবাৰে আহ শেই যে সেই বস্তুটো নহয় কিন্তু সফল কি বিফলতা চ'ৰি বিফলতা কেতিয়াও শেষ নহয় অ বিফলতা মানে শিক্ষাই আৰু শিক্ষাৰ আন এটা আৰু বিফলতা
উম সফলতা আৰু বিফলতা এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনাই হয় ক'বলৈ গ'লে কাৰণ সফলতাও লাগিব আৰু বিফলতাও কেতিয়াবা কিছুমান ক্ষেত্ৰত জীৱনত লাগে কাৰণ আহ তেতিয়া বুজিব পাৰি যে আমি কোনখিনি সময়ত কি ভুল কৰিছিলো যাতে আগলৈ সেই ভূলটো আমি আমাৰ দাৰা নহয় স ভুলটো আহ বহুত বস্তু শিকিব পাৰি বহুত কথা শিকিব পাৰি বিফলতাৰ পৰা উ বাকী বহুতে আনৰ লগত নিজকে তুলনা কৰে সেইটো তুমি কিমান থঠিক বুলি ভাবা যে ভাল বুলি ভাবা নে বেয়া বুলি ভাবা
মোৰ মতে একেবাৰে উচিত নহয় সেই বস্তুটো কাৰণ বা প্ৰত্যেকৰে গ জীৱনৰ গতি বেলেগ বেলেগ আহ এতিয়া অ মই যদি মোৰ লগৰ এজনৰ লগত অ মোক কম্পেয়াৰ কৰো তেওঁ তাত এইবোৰ বস্তু আছে পঢ়িবই ইমান অ সুবিধা পায় মোৰ তাত নাই সেইবোৰ নহয় মানে পঢ়িব যে মই যে লাইটৰ তলত ফেনৰ তলত যে পঢ়ি আছো সেইটোৱে বহুত মোৰ কাৰণে আৰু মই নিজৰ লগতে তুলনা কৰিব লাগে আনৰ লগত তুলনা কৰাতকে নিজৰ লগত কৰিব লাগে যে মই আগতকে কিমান ভাল হৈছোঁ এইটো নহয় যে মই তাতকে কিমান ভাল হৈছোঁ বা অ সি মোতকে কিমান ভাল হৈছে সেইবিলাক ভাবি থাকিব নালাগে মই নিজে কিমান আগতকৈ মই কিমান ভাল হৈছোঁ বা কিমান হা আগতকৈ মই ভাবা হৈছো সেইবিলাক কথা মানে সেইটোহে আচল কথা মানে
উম সেইটো হয় কাৰণ নিজ তুলনাতটো সদায় নিজৰ লগত কৰিব লাগে যে মই আগতে কেনেকুৱা আছিলোঁ আৰু আগতকৈ বা মই ধৰি লোৱা দুবছৰত যেনেকুৱা আছিলো তাৰে অহা নেক্সট বছৰত বা অহা বছৰত ওচৰত মই আৰু বেছি সফল হ'ব বিচাৰো বা আৰু বেছি মই সফলতা অৰ্জন কৰিব বিচাৰো সেইটোহে আচলতে মানুহে নিজৰ লগত তুলনা কৰিব লাগে আনৰ লগত তুলনা কৰাতক সেইটো তুমি ভাল কথা কৈছা সেইটো শুনি মোৰ খু ভাল লাগিছে আৰু এইটো চিন্তাধাৰাই সদায় লৈ পিনে জীৱনত আগবাঢ়িবা অ খুব ভাল হ'ব আৰু সেইটো সদায় কেতিয়াও তুমি নিজক আ আনৰ লগত তুলনা নকৰিবা আৰু তুমি তুমি কোৱা কথাখিনিও ভালেই কৈছা আৰু নিজৰ নিজৰ লগতে নিজক তুলনা কৰিবা বাকী তোমাৰ এনে জীৱনৰ লক্ষ্য কি হয়
মোৰ মোৰ জীৱনৰ লক্ষ্য হৈছে এজন ভাল ফটোগ্ৰাফাৰ হব বিচাৰো হ'ব মানে হবলৈ আহ নিজৰ কামৰ জৰিয়তে মানুহৰ মন আহ জীয়াবও খোজো আহ নিজৰ পৰিয়ালক গৌৰৱ কৰিব বিচাৰো এনেকুৱাই বেছি ইমান ডাঙৰ নহয় লক্ষ্যটো
নাই নাই কোনো লক্ষ্য সৰু বা ডাঙৰ নাথাকে সকলোৰে লক্ষ্য সকলোৰে সপোন আহ তেওঁলোকৰ নিজৰ নিজৰ বাবে সকলোৰে ডাঙৰেই থাকে খুব ভাল থাকে। অঁ বাকী যদি তুমি ভাবা যে যে তোমাৰ অ সফলতা অলপ পলমকৈ আহ বা তুমি সফলতাক কম অলপ দেৰিকৈ পাইছা জীৱনত ইমান সোনকালে পোৱা নাই কিছুমান কিছুমান আছে জোনে খুব সোনকালে খুব কম বয়শতে স সফলতা পায় আৰু কিছুমানে খুব দেৰিকৈ সফলতা পায় এতিয়া তুমি কি ভাবা যে যদি তোমাৰ অ জীৱনত সফলতা অলপ পলমকৈ আহে তেতিয়া তুমি ভাঙি পৰিবা নেকি নে কেনেকুৱা তোমাৰ ৰিয়েকচন টো বা তোমাৰ সেইটো কেনেকুৱা কোঁৱা হ'ব
মই ভাঙি নপৰোঁ মই বুজিম কথাটো যে মোৰ ক'ত ভুল হৈছিলে মই সেই বস্তুটোত আৰু চেষ্টা কৰিম মই মানে এৰি নিদিও বস্তুটো যে মোৰ মই বিফল বিফলত তা পালো মই আৰু কৰো সেই কামটো সেনেকুৱা নহয় মানে মই সেই বস্তুৰ পৰা শিকিম জানিম যে এই বস্তুটো মই ভুল কেনেকে কৰিলো কিয় হল এ ইয়াক কেনেকে ঠিক কৰিম সেইবোৰ মই ভাবো আৰু সেইবোৰৰ পৰাহে মানে সেনেকে ভাবিলেহে মানুহ মানে আহ পিছলৈ সফলতা পায় সেইবাবে মই এনেকে ভাবো
কথাটো সঁচা আৰু সদায় সপোন ডাঙৰে দেখিব লাগে আৰু সেইটো কৰিব কাৰণে খুব পৰিশ্ৰম খুব ধৈৰ্য্য থাকিব লাগে মানুহৰ আৰু আৰু নিশ্চয় এদিন নহয় এদিন তুমি সফলতা পাবাই বা সকলোৱে সফলতা পাবই যদি ধৈৰ্য্য আৰু পৰিশ্ৰমটো সদায় মানুহে কৰি গৈ থাকে ভালদৰে ধৈৰ্যটো ৰাখি পৰিশ্ৰমটো স সঘনাই কৰি কৰি যাতে এলাহ অনুভৱ নকৰে সেইটো কৰিলে সদায় আহ মানুহে নিশ্চয় সফলতা পাবই আৰু আশা কৰোঁ তুমিও অতি সোনকালে তোমাৰ নিজৰ সপোন পূৰণ হোৱাত তুমি যাতে খুব তোমাৰ তুমি আগবাঢ়ি যাব পাৰা জীৱনত তাৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল
অ', ধন্যবাদ।
ঠিক আছে আকৌ লগ পাম দিয়া।
অ',